হেল্ল' হেল্ল'
হেল্ল'
আ
শুনিছা?
শুনিছো,
কি কৰি আছা?
অ', এই কিবা এটা চাই, তোমাৰ কোৱাচোন।
কি চাই আছিলা?
এনেই তোমাৰ হেৰি এই অলপ চলপ আৰু।
উম। এই কিবা খালা নে নাই?
ৰ খালো। খালো বাৰু, খালো খালো।
বাকীতো এতিয়া গৰম বন্ধ চলি আছে ন?
গৰম বন্ধ চলি আছে।
মোৰো একেই, তুমি এতিয়া কোনটো শ্ৰেণীত পঢ়ি আছা?
মই তোমাৰ আৰ
বাৰ ন? মই তোমাৰ এঘাৰ, তুমি বাৰ মই এঘাৰ মানে, উম।
অ' অ'। কিন্তু তুমি কি হেৰি কি আছিলে তোমাৰ কোনটো বিষয়ত পৰি আছা, গ
কোনটো বিষয় তোমাৰ মানে, মই এতিয়া হেৰি ব্যৱসায় জোনটো ব্যৱসায়ৰ ওপৰত জোনটো যে পঢ়াই যে। সেইটো ওপৰতে মই পঢ়ি আছিলো, তুমি?
মই তোমাৰ হেৰি পঢ়ি আছিলো তোমাৰ এই হেৰি
অ', এইটো এ বাণিজ্য পঢ়ি আ
বাণিজ্য পঢ়ি আছোঁ অ'।
মোৰোতো সেইটোৱেই হয়, একেই।
একেই আমাৰ, একেই।
তোমাৰ মোৰ মানে বস্তুটো একেই হ'ব এতিয়া, পঢ়া-পঢ়া শুনা ন? এতিয়া তেতিয়াতো এ তোমাৰোতো মানে, এইটো বহুত কাম দিছে ন কৰিবলৈ?
তে বহুত দিছে, কি ক'বা আৰু।
মোৰো দিছে।
অ', আমাৰ তোমাৰ দিছে কিবা
মোৰো তোমাৰ, যিমানটা মোৰ মানে বিষয় আছে এই চব বিষয়তে দিছে গৰম বন্ধ।
আমাৰতো তোমাৰ এটাটো দিছে তোমাৰ হেৰি কৰি ও - ও মানে বেয়া খাব লাগে তাত গৈ পেলাই মানে ওৱা দছ পোন্ধ্ৰ দিন আৰু তাৰ ওপৰত তোমাৰ দেখি পেলা দিব লাইছে গৈ পেলাই কেনে কেনে কাম কি্ত মানে তাতে জমালি
তাৰ মানে তোমাৰ সেইটো গৰম বন্ধৰ কাম নে-নে তাত কিবা এ, নম্বৰ থাকিব।
গ় তোমাৰ নম্বৰ থাকিব তো সত্তৰ উম।
অ'।
নাম্বাৰ থাকিব মেৱ মানে লগা কেইটামান মিলি চবকে মানে
অ'।
তেনেকে অকমান আছে আমি মানে সেইয়াই গোপালা মানে তেনেকা কিবা ব্যৱসায় আছে নেকি আমি মানে চাব পাৰিম শিকিব পাৰিম।
আহ।
তোমাৰ কিবা চিনাকি আছে নেকি?
ঠিকে আছে বাৰু এই এয়া কামটো
তাৰ চিনাকি আছে নেকি?
চিনাকি মানে কেনেধৰণৰ তোমাৰ চিনাকি লাগে?
মানে সৰু সুৰা ব্যৱসায় নাথাকে তনোকে যেনে উম কি ক'ম আৰু। দ্ধ ব্যৱসায় কৰবাত, বাত তোমাৰ চাবোন, তামোন বনোৱা ব্যয়ৱসায়ত তেনে, বা, বা, দাত দাঙৰ, ফাৰ্ম
আছে, বাৰু।
তোমাৰ চিনাকি আছে নিকি কোনোবা।
আছে, আছে তোমাৰ এ, এই, অই ল'ৰা এজন মানে চিনাকি আছে, তোমাৰ এই, অ'। তোমাৰ এ, ডাঙৰ দোকান এখন আছে বাৰু। তোমাৰ তাত এ, এ, চব বস্তু পায়। তোমাৰ এ, খোৱা বস্তু ধৰি লোৱা, খোৱা বস্তু হৈ গ'ল কাপোৰ এ, কাপোৰ কানী, পিন্ধা জোতা, চ, এইবিলাক। আৰু সেইখন দোকানত তোমাৰ মানে এ, বস্তু বিলাকো ভাল, মানুহ, মানুহ মানুহ যায়। আৰু তোমাৰ হেৰি, গাওখন মানে এতিয়া এতিয়া, আহ ভাল মানে দহখন দোকানৰ ভিতৰত সেইখন এখন দোকান হয়, মানে আৰু।
হয়, মানে
অ, তাত তুমি, তুমি যদি ভাবা এই, এই যে গ্ৰাহক বিলাক আহিলে, বস্তু দেখাই দিয়া বা কোনটো বস্তু ভাল বেয়া সেইটো, সেইটো এটা, এটা বিভাগটা আছে, তাৰপিছত তোমাৰ বা এই, গ্ৰাহক, গ্ৰাহক কেইজনে বা এই, মানে এ, এ কাবু কানি মানে যুদ্ধ মানে কাপোৰ এটা এ, ভাল লাগিছে, সেইযোৰ লৈ তাৰপিছত তোমাৰ ধৰি লোৱা কিবা খোৱা বস্তু ললে, এতিয়া সেইবিলাকতো দাম দৰৰ এতিয়া দাম বিলাকতো হিৰাৰ ঠিক কৰিব লাগব ন। কিমান দাম হৈছে, আৰু তাত, তাত যদি তোমাৰ এ, মানে ভাবিছে যদি তাত দোকানখনত যদি দামটো কমাইয়ো দিয়ে অলপ, চলপ। এতিয়া সেইটো মানে এই এ, তোমাৰ দামবিলাক চোৱা সেই, তেনেকুৱা মানে বিভাগ এটা আছে।
হয়, নেকি।
মই দাম বিলাক এই কিমান দাম হৈছে, চব দাম চাই দিয়াইছো, সি মানুহ গ্ৰাহক কেইজনে। এ, পইচাটো মানে মানুহজনক দি, দিয়ে। আৰু তেনেককাে আৰু। দুটা আছে, তাৰপিছত তোমাৰ আৰুটা আছে বা দোকান খনৰ যি বস্তু লাগে। চব আনি দিয়া, মানে যৰ পৰা মানে আনে বস্তুবিলাক। ন, তোমাৰ ওচৰৰ পৰা হওক, বা দূৰ-দূৰণিৰ ঠাইৰ পৰা।
অ'।
সেইটো ত, সেইটো তটা বিভাগটা আছে, তাককৈ ওপৰত আউটা বিভাগ আছে, সেইটো তোমাৰ মেনেজাৰ বুলি কয়। মেনেজাৰটোৱে তোমাৰ চব খিনি চাই থাকে আৰু সি কাম তাৰমানে ইমান কাম নাই কিনো কাম থাকেও তাৰ গোটেই মানে কাম খিনি তাৰ ওপৰতে আৰু মানে সি চাই, ন, চব ঠিক-ঠাক আছে নাই, আহ। কিবা লাগিলে তাক কয়, আনিব লাগে। সি মানে দোকানখন মানে চাই মেনেজাৰ আৰু তাক ওপৰত য, তাক ওপৰত তোমাৰ জোনটো আছে সি মানে সদায় নাহে। এনে চাই আৰু দোকানখন মানে যা হয়, যোন-যন মানে তোমাৰ মালিক। ত, মানে মানুহজন সি মানে কয় মেনেজাৰ তোক চব তোৰ ওপৰত দিছো তই চাক মই খালি আহিম কেতিয়াবা আহিম মাজে মাজে আহিম বা মই গ'লে তোক ফোন কৰি মই এ মোক ঘৰ পৰা লৈ বা মই নিজে আহিম তেনেকে
উম, উম।
এ তুমি কোনটো এতিয়া তাত এ মানে কৰিব বিচাৰা কোনটো মানে বি-বিভাগত?
অ', অ'।
ভাল চিনাকিয়ে হয় অ'।
তুমি এটা কাম কৰিবা মই টাইম পালে তোমাৰ তাত যাম।
আহ, আহ, অ'।
কথা পাতিলো অ' তুমি আজি সন্ধিয়া এবাৰ খালি তুমি ফ্রিনে টাইম পাবা
আছে তোমাৰ মোৰ টাইম থাকে। তোমাৰ যেতিয়া এইটো এ কামটো তোমালোকৰ মানে য'ত তুমি পঢ়া সেইফালৰ পৰা যদি দিছে। তে তোমাৰ ইমান এ বেছি কষ্ট কাম নিদিওঁ। তুমি মানে মানে এই মানে মানুহজনক-মানুহজনে তোমাক ক'ব চাগে। মানে মই মানে সুধিছিলো ন এ যোৱাকালি।
আহ।
মানে মোৰ নহয় মানে বেলেগ এটা লগৰ ল'ৰা এটা।
অ'।
কামটোৰ তোমাৰ নিচিনা একেই তাৰ পিছত আৰু মানুহজনে কৈছে এই এই যে গ্ৰাহকবিলাক আহিলে কোনটো বস্তু লাগে চাই দে কোনটো ভাল কোনটো বেয়া যে। আহ বস্তু দেখাই দিয়াতো যে তুমি সেইটো কামত সোমাব পাৰ সেইটো মানে যোনটো তাৰ মানে যোনটো মানে বিভাগ আছে।
আহ, অ', অ'। এইয়াতে কামো কৰা আছে পাঁচজন আমাৰ গ্ৰুপ বনাই দিছো অ' তেখেত মোক সুধি ল'ম তাত যাব এনে অ' তাতে কামটো ঠিক লাগিছে নে নাই
চবকে কৰিব বুলি। তাৰপিছত মই পঢ়ি আমি গৈ পেলাই খুৰাজনক লগ ধৰি সুধি ল'ম আৰু আহিব পাৰিম হয় নাই মোৰ লগৰো আহিব মই অকলে নহ
কেইজন আহি
অ', পাঁচজন।
অ', তেনে মানুহজনক মানে মই ক'ব লাগিব। তাত এতিয়া তাত এতিয়া এই জেগা খালী আছেনে নাই বা তাত কিমান মানুহ
পাঁচ জনমান
উম।
ফোন নম্বৰ আছে তুমি ফোন কৰি সুধি ল'বা এ একে
কিন্তু এটা কথা তাত তোমাৰ দৰমহা দিয়া নাই ঠিক নে দিয়ে কাৰণ তোমাৰ এইটো তোমাৰ তুমি য'ত পঢ়া সেইফালৰ পৰা এটা কাম এটা তোমাৰ মানে বস্তু শিকিবলৈ দিছে। এতিয়া তুমি-তুমি তাতটো কামটো কৰিবলৈ যোৱা নাই একেবাৰে?
এ সেনেকুৱা হ'লে নালাগে বাৰু আমাৰ একদমাল কাম শিকিব যাম আৰু। হয়, তোমাৰ দিছে সেইটো কামলে হ'ল মানে।
তোমাৰ এইটো কামটো এনে এ মানে কিমান মানে সময় মানে তোমাৰ এইটো এয়া কিবা সময়সীমা আছে নেকি এনেকে কামটো মানে ইমান
সময় এক দিনৰ এক চাৰি ঘন্টা ঘণ্টা মান দিবই লাগিব তুমি এদিনত।
মানে তোমাৰ কামটো কি হিচাপত দিছে মানে মানে মানে ইমান টাইম কৰিবা বা মানে এ মানে বস্তু মানে বুজাই দিছ মই বুজি পোৱা নাই কিমান টাইম কৰিব কিমান সময় কৰিব লাগিব।
না মানে ত্ৰিশ দিন কৰো আমি
অ',
দুই ঘণ্টা দুই ঘণ্টা কৰিলে তোমাৰ এশ
এশ বিশ ঘণ্টা নহয় কেনেকে যাব এশ বিশ ঘণ্টা? তুমি ডেইলি তুমি যদি ডেইলি দুঘণ্টাকে কৰা থাৰ্টি ত্ৰিশ দিন তোমাৰ এই হেৰিয়ে হব ষাঠি ঘন্টাহে হব।
চ হ'ব নেকি?
অ', দু দুই পুৰণ ত্ৰিশ ষাঠি নহ'ল নেকি?
অ',
ত' ত' ভাল সময় এটা দিছো তোমালোকে এইটো কামটো এ পাঁচ ঘণ্টা বা ছয় ঘণ্টা ধৰা। বা সাত ঘন্টাও কৰিবো পাৰা মানে তোমাৰ যিমান টাইম কৰিবা তোমাৰ কিমান কামটো সোনকালে শেষ হ'ব। ধোৱা তুমি তোমাৰ যদি তুমি ডেইলি আঠ ঘন্টা
অ',
ৰাতিপুৱা নটাৰ পৰা একেবাৰে তুমি হেৰি ধৰি লোৱা সন্ধিয়া চ চটা লগে দেই।
বুজছোঁ বুজিছোঁ অ',
এ আধা মাহ মানে আধা মাহ লাগিব শেষ হবলে।
এই তোমাৰ ওপৰত কথা তুমি কিমান কৰা মানে মই এনেই মানে কথাটো ক'লো মোৰ ফালৰ পৰা।
কৈছো মানে মই এ কিমান ঘণ্টাই কৰিব বিচাৰিছো মানে
কামটো কৰিলে তুমি চাৰি বা পাঁচ ঘন্টাৰ ওপৰতে কৰিব লাগিব দেই তেতিয়া
উম, উম, উম, গম পাইছো অ',
এই তোমাৰ লগৰ এনে কেইটা আছে? নহদি পাঁচজন।
তুমি সেইটোয়ে কৰিবা তুমি খোৱা জানা ফোন কৰি খুদা? যে
এই কামটো বহু কৰিব লাগিব ন' যেতিয়া মানে মই তোমাৰ তুমি তুমি যোনটোত পঢ়ি আছা শ্ৰেণী টু সেইটো চেলাৰী পালে
অ', তোমাকো কৰিব লাগে আৰু
বছ
ঠিকেই আছে বাৰু।
তুমি জনাবা ন' খুৰাক সুধি পেলাই?
জনাম বাৰু বা এ তুমি তুমি কেতিয়া লগ কৰিবা মোক?
মই তুমি তুমি এতিয়া সুধিবা তাৰপিছত আমি কালি মানে উলাই দিম।
কালি মানে। উম। পাৰি পাৰি। তুমি তেনে মই তেনে আজি সুধিম মানুহজনক ফোন মাৰি?
অ, অ', তাচত